হেল্ল' অ' মাতটো আহিছে?
উম, আহিছে।
অ' অ' ভাত খালা?
উম, খালোঁ দিয়া, তুমি?
নাই, এতিয়া খোৱা নাই অলপ পিছতকে খাম।
অ'
খবৰ ভাল?
উম, ভালেই তোমাৰ?
তোমালোক অঁ' ভাল, ঘৰৰ মানুহৰ ভাল?
তোমাৰ?
ভাল ভাল।
অঁ।
কি কৰি আছা?
এ এনেই ৰাস্তা ৰাস্তাই ঘূৰি ফুৰিছো, যি গৰম আজি আৰু!
তুমি কি কৰিছা?
মই বহি আছোঁ অলপ। আমি ভাবিছোঁ চি অঁ' নাই নাই পৰা আজি। ভাবিছোঁ শ্বিলং যাম বুলি, যাবা নেকি?
উম, পাৰা যায়, কেতিয়া যাবা?
পোৰহি যাম নেকি।
হম?
পুৰহি যাম পুৰহি।
পুৰহি আৰু আজি তুমি মোক কৈছা।
অঁ' যাম বুলি ভাবিছোঁ চাওঁ, মানে লগৰ বিলাকৰ পইচা হ'ব লাগিব ন।
উম। অলপ কেইদিনমান পিছুৱাই দিয়া যাব পৰা যাব, এতিয়া ইমান জল
দেৰিকে যাবা মানে নেকি?
হুম?
দেৰিকে যাবা ক'লোঁ।
উম, জুলাই মাহতো বন্ধ দিব ন' তেতিয়া গ'লেই হ'ল এতিয়া বাৰু কেইদ বেছিদিন নাই আৰু কিন্তু তেওঁ অলপ ৰখা মোৰ লগৰ কেইজনীক ক'ম মই। মোকতো অকলে যাব নিদিব ন'।
আৰু বাকী আজি কি কি কৰিলা দিনত?
হুম?
কি কি কৰিলা ক'লো আজি ৰাতিপুৱাৰ পৰা।
ৰাতিপুৱাৰ পৰা কাম চাম কৰিছো, বেলেগ কৰা নাই। তুমি?
মই আৰু বিজনে নেচত আছিলোঁ।
হোম?
বিজনেছ।
কি কৰিছা, বিজনেছ?
বিজনেছ কাপোৰৰ।
অহ। পিছে কেনেকুৱা চলিছে বিক্ৰী?
ভালেই চলিছে আৰু। এতিয়া মানে ইমান আজিকালি হেৰি নহয়। কাপোৰ আছে তোমাৰ জেকেট ৰাইডিং জেকেট তাৰপিছত জোতা এইবিলাক।
হুম?
নে ছোৱালী মানুহৰ থৈছা, ল'ৰা মানুহৰ অকল থৈছে নে ছোৱালী মানু্হ
আছে আছ তে ছোৱালী মানুহৰো আছে।
অঁহ।
আহিব পৰা তুমি, আহিলে আহিবা।
যাম দিয়, কালি মই যাম ৰব।
অঁ আহিবা। আজি তোমাক চালো দোকানত অঁ। হেল্ল'?
কি কৈছা?
কি তুমি কিবা ক'লা নে কি ক'লা?
মই কৈছো কি বনাইছা আজি?
অঁ আজি মাংস।
অঁ কি মাংস?
এইটো চিকেন।
উম বা অকলে অকলে খাবা ন?
খালোঁ কি ক'বা, তুমিতো নাহা ন আজিকালি।
তুমি নামাতা আৰু।
অঁ মাতিম মাতিম।
উম, কেতিয়া মাতিবা?
মাতিম, কালিতো তুমি আহিবা ন দোকানত তেতিয়া আহি যাবা ঘৰত।
উম হ'ব বাৰু।
উম উম। আহিবা আহিবা ডিচকাউন্ট দিম ধুনীয়া ধুনীয়া। কাপোৰো ভাল ভাল আহিছে, জোত তা ললে ল'ব পাৰা, জোতা আছে।
অলপ মোক কমা আৰু কমাই দিবা আৰু। লগৰ বুলি।
অঁ, কি খালা আজি তুমি?
হুম?
ঘৰত, ঘৰত কি বনাইছিলে? অ।
মাছ, মাছ।
কি মাছ? অ, ৰৌ মাছ। অ, ভালে লাগে খাই বাৰু ৰৌ মাছটো।
উম, বেছি কাইট নাথাকে ৰৌ মাছত।
অঁ, অঁ ভাল লাগে সেইকাৰণে।
উম। বেছি কাঁইট থকা মাছ খাব নোৱাৰোঁ যে সেইকাৰণে ৰৌ মাছকে খাওঁ আৰু।
অ, ধনী মানুহ ন তোমালোক।
কি কি ধনী মানু্হ, মই কাঁইট বাচি খালে আৰু হৈছে আৰু মই ডিঙিত লাগি মৰিবই লাগিব সেইকাৰণে ৰৌ মাছকে খাওঁ আৰু। বেছি সৰু নাথাকে যে বাচিবলৈ ভাল।
উম উম'। মাছটো খাব ভালে লাগে।
উম।
আকৌ এইটো ভাবিছো শ্বিলঙত কিয় যাম বুলি? ক'ত গ'লে বেষ্ট হ'ব? মানে কোৱা তুমি ক'ত যাবা বা? পৰা আমি বহুত কাচান খোৰোৱা যাম মানে এতিয়া তোৰ মইতো কৰিছো, কিন্তু চবৰ- চবক ক'লে আৰু ভাল, ক'ত কোন যায়, কোন কিমান ভাল পায়।
ৰবা, মোৰ লগৰ খিনিক সুধিম মই।
অঁ'। সুধিবা আৰু কবা, উম। তাত দুটা ৰুম বোক কৰিছো। এটা ছোৱালীৰ এক্সট্ৰাকে থাকিব গোটেই ছোৱালী তাতে থাকিব।
অঁ থাকা, আৰু এ থাকাকে মানে?
অঁ থাকাকে। দেৰিকে যাম যদি এনেকে থাকিব লাগিব। অঁ, ভাত খোৱা টাইমত ফাষ্টে যায় ভাত।
থাকি মেলি ধুনীয়াকে ঘূৰি মেলি আহিব ভালেই হয় ন?
অঁ'।
পিছে, বনোৱা মেলা নিজৰ নিবানে বেলেকৰ? তাত খাবা, খোৱা মেলা খিনিত নি- যে নি নিজে বনাই খোৱা কৰিবানে?
নাই তাত মানে তাত খোৱাটো নিজে বনাব পাৰি। বস্তু- বস্তু থাকে অৰ্ডাৰো দিব পাৰি, সেইটো নিজৰ কথা আৰু। এতিয়া কোন কি কৰি ভাল পায়, মানে তোমাৰ যদি মন আছে তুমি নবনা- মানে, নবনাবা আৰু। তেতিয়াহ'লে অৰ্ডাৰ দি খাবা। তেনেকুৱা আৰু ছিষ্টেম।
বনাই খালেতো ভালেই লাগে ন চবেই একেলগে। বনাই খাম দিয়া আমি।
বনাই খাব লাগিব।
পিছে তুমি বনাব জানা নে নাজানা?
জানো অলপ চলপ। মাংসটো বনাই দিওঁ, ভাতটোহে নোৱাৰো জ্বলি যায়। পুৰি যায় কিবা হৈ যায়। তিয়া আমি কি কৰিম?
এতিয়াৰ পৰা শিকিবা আৰু, পিছত তেতিয়া কাম দিব আৰু।
অঁ'। চাওঁ এতিয়া বনাওঁ, শিকিব লাগিব আকৌ।
শিকিবা আৰু বহুত আছে শিকিবলে।
উম'। আজি শিকিম আৰু বহি বহি।
এই- উম' উম'।
এ বাকী তাত এ কি কয়? তাত যাম যে- তাত বেষ্ট ভিউ- কোনটো বা হ'ব? তুহোঁতি কেমেৰা চেমেৰা লৈ আহিবা নেকি? মোৰ লগৰ এটা আনিব। তোমাৰ লগৰবিলাকো থাকিব চাগে।
উম।
কৈ চাবা কোনো আনে নেকি কেমেৰা ফটো-ছটো উঠিব ভাল।
আৰু কেমেৰা ভাল বাৰু।
উম, মোৰ লগৰ এটাও যাব বাৰু তাৰ লগত আছে কেমেৰা ভাল কেমেৰা।
উম ভাল লাগে আৰু চ ফটোটো মেইন জানাই আৰু ধুনীয়া জেগা। গলে আৰু সেইকাৰণে উম।
তাত গ'লে মানে স্মৃতিটো থাকিব লাগে ন, আমি গৈছো লগৰবিলাক চব।
উম ভিডিঅ'-চিডিঅ' বনাব পৰা যায়।
ব্লগো কৰা যায় ভালকে।
উম, ধৰা আমি আমি ধৰি লও চব খিনিয়ে চব খিনিয়ে মানে ধৰা আমি যাবলৈ বহিছো আৰু গাড়ীত তেতিয়া এটা ব্লক কৰা হ'ল, তাৰপছত নামিলে কৰিলে ব্লগ। কৰা হ'ল এনেকে কৈ দিবলৈ ভাল হয় ন?
অঁ।
তোমাৰ মা কি কৰি আছে?
এতিয়া খানা বনাই আছে।
অ'।
তোমালোকৰ?
আমাৰ খালো।
অ' খালা নেকি? খালা কলো।
উম উম।
কি দি খালা?
মাছলি।
মাছলি অ'। আৰু বাকী কালি কলেজ যাবা?
নাই নাযাও, মই একে গৰম বন্ধৰ পিছৰ পৰাহে যাম আৰু।
গৰম বন্ধৰ পিছত যাবা ন?
উম।
বন্ধ দিলে, কি নাই দিয়া?
এক তাৰিখৰ পৰা বন্ধ হ'ব।
অ' মই কি কয় তুমি কি হয় টুৱেলভত নেকি?
উম।
অঁ মই শুনি আছিলোঁ টুৱেল্ভৰ পৰীক্ষা আকৌ হ'ব বুলি।
এতিয়া নহয় এতিয়া হ'লে দিলে হয় ন? এতিয়া পৰীক্ষা গৰম বন্ধ পিছত হ'ব চাগে।
অ হ'ব ন' ৰাখিছোঁ, অলপ পিছত কল কৰিম।
উম উম হব দিয়া।
অ অ।